হেল্ল' নমস্কাৰ শুলানে নাই?
শুৱা নাই কথা এটাহে ভাবি আছিলো।
কোৱা কোৱা।
পিছে তুমি কি কৰি আছা?
মই এই ভাত কেইটা খাই শুবলৈ আহিছো আৱ।
অ' যে হে কিবা কাম কৰি আছানে?
কাম মানে তোমাৰ তেনেকুৱা ক কাম এটাত সোমাই আছিলো সেইটোৰপৰা ওলালো।
অ'হ।
এতিয়া ঘৰতে আছো।
অ' পিছে মই দোকান ব্যৱসায় এটা আৰম্ভ কৰিছো বাৰু।
অ' কি ব্যৱসায়।
তোমাৰ ফাৰ্মাচী খন খুলিলো।
ফাৰ্মাচী নেকি? খুলিলা নেকি? কেতিয়া খুলিলা?
এ দুসপ্তাহ মান হৈছে।
অ'অ'।
উম, হুম।
এৰা ভাল লাগিছে শুনি।
উম।
হেয়া।
পিছে তুমি কৰা যদি কৰিব পাৰিবা মানে।
খালী আছে নেকি চিট?
অ খালি আছে পথ এটা।
অ'অ'।
মানে মই আৰু এটা বেলেগ কৰিম মানে ব্যৱসায়।
আহ।
উম, এতিয়া সেইটো তুমি চাব লাগিব আৰু।
অ' ঠিকে আছে।
লাভ আছে মানে ফাৰ্মাচীত।
অ'হ।
আৰু প্ৰায়ভাগ মানুহেতো ঔষধতো লাগেই জানাই।
সেইটোৱেটো অ'।
উম, ঔষধৰ ওপৰতে মানুহ নিৰ্ভৰশীল আৰু।
নিৰ্ভৰ শিলও অ'।
উম বুঢ়াৰ পৰা ডেকাৰ পৰা সৰু সৰু পোৱালিব চব।
তোমাৰ এনে ফাৰ্মাচী মানে হস্পিতালৰ ওচৰতে নে?
অ' অ'।
অ' ঠিকে আছে মানে হস্পিতেলৰ ওচৰত এতাক খুলিলে তাৰকাৰণে ভাল হয়। তোমাৰ হস্পিতালৰ ধৰ ঔষধ চৌষধ বিলাক তাৰাপা নিব পাৰি ন!
অ' পিছে আৰু তেনেকুৱা চেলো আছে মানে।
সেইটোতো অ' বিক বিকোটো বেছি ধুনীয়া হয় আৰু।
অ'।
উম।
পিছে মানে চব বাহিৰৰ পৰা এনেকে অলপ দামতটো কম হয়তো।
অ'।
ইয়াৰ পৰা কিনিলেহে ইয়াত দাম বেছি হয়।
অ'।
বাহিৰৰ পৰা কিনিলে অকণ দামটো কম হয় আমি বাহিৰৰ পৰা বস্তু বস্তুবিলাক লৈ মেলি ইয়াত এটা দামত বিক্ৰী কৰি দিওঁ আৰু।
সেইটোৱেটো অ'।
উম। তুমি এনে জানা নে? ফাৰ্মাচী এনেকুৱা মেডিচিন চেডিচিন বিষয়ে?
মেডিচনৰ বিষয়ে এনেকা নাজানো বাৰু তুমি শিকালেহে পাৰিম।
অ হ'ব বাৰু।
তুমি শিকাই দিবা মোক ন।
হ'ব হ'ব।
অঁ সেয়া। কেতিয়াবা দিনকাল মানে ইমান ভাল নহয়।
উম।
কান্দালৰ পৰা উলিয়াই দিলে।
অ' অ'।
সেয়া।
অ' অ'।
কামডাল মানে ইমান ভাল নহয়, তোমাৰ টান কা কামটো বহুত কষ্ট।
সেইদে কষ্ট বেছি হয় কিছুমান কামত পইচাটো কম হয়।
তোমাৰ এইটো বাৰ ঘন্টাৰ ভিতৰত তুমাৰ দছ ঘন্টা মই ডিউটিয়ে মাৰিব লাগে। পইচা দিয়ে তোমাৰ দহ হেজাৰ টকা।
উম । পুচাই সেই কষ্ট।
নুপুচাই গৈ গাড়ী তেলতে যাই তোমাৰ দেৰ মাহে তিনি হেজাৰ চাৰি হেজাৰ টকা।
উম।
হয় ন সেইটোৱেটো ছয় হেজাৰ টকাত ন ঘৰ চলে নো।
সেইটোয়ে তুমি ইয়াতে আহিবা।
অ'।
উম ইয়াত তুমি নিজে চাব লাগিব দৰমহাটো। ত্ৰিছ হেজাৰ কে দিম আৰু।
ত্ৰিছ হেজাৰ।
উম।
অ ঠিকে আছে দিয়া মোৰ মোৰ ভালেই হ'ব ত্রিশ হাজাৰকৈ দিলে।
উম তোমাৰ তেতিয়া নিজেলৈও থাকিবা ঘৰো চলাব।
সেইটোতো অ'।
উম, এইখন এইটো ব্যৱ ফাউণ্ডটো। দোকানখনৰ পৰা মানে অলপ উন্নতি হৈছে মোৰ সেইকাৰণে বেলেগ এটা ভাবি আছো এতিয়া।
থিক কে অ কি কি আকৌ বেলেগ খুলিবা নেকি?
অ'
কি খুলিম মিলি ভাবিছ?
তোমাৰ এই জাৰ্চি গৰু কেইটামান আনিম বুলি ভাবিছিলোঁ।
জাৰ্চি গৰু অ' জাৰ্চি গৰু আনিলে। গাখীৰ আকৌ পনী পনী চনী দৈ চৈ বনাই।
অ' অ'
বিক্ৰী কৰিলে বহুত ভাল ইনকাম এটা হ'ব।
সেইটোয়ে সেইকাৰণে সেইটো মাথা মাৰি আছোঁ। উম, পিছে জার্সি গৰুৱেতটো গাখীৰৰ কাৰণে ভাল ন?
অ, সেইটোয়ে ভাল অ,।
অ' পিছে। প্ৰথম কেইজনী।
প্ৰথম তুমি এটা কাম কৰা। তুমি প্ৰথম পাঁচ জনী মান পাঁচ ছয় জনী মান আনে।
অঁ।
তাৰ পিছত তুমি পিছলে পইচা পালেগৈ এজনী এজনীকে বঢ়াই নি থাকিবা।
অ পিছে তোমাৰো অলপ তাৰ বিষয়ে চাগে অভিজ্ঞতাটো আছে।
তাৰ বিষয়ে মানে এনেকুৱাই অলপ চলপ আৰু।
অ এনে সুস্থ খবৰ ৰাখিব হ'লে কি কৰিব লাগিব চাগে।
হা।
সুস্থ সৱল কৰি যদি ৰাখো।
সুস্থ সবল তুমি মানে ভালদৰে মেডিচিন চেডিচিন মাৰিব লাগিব বেমাৰ আপাৰত। ৰক্ষা পাবলৈ হ'লে।
উম।
তাৰপিছত আকৌ ভাল দানা চানা খুৱাব লাগিব।
উম।
সেয়াই আৰু।
সেইখিনি ভালকে মেইনটেইন কৰিব পাৰিলে হৈ যাব ন।
অ হৈ যাব আকৌ তোমাৰ জাৰ্চি গৰু বহুত পাল লালন পালন কৰিব লাগে নহয়।
উম উম।
তোমাৰ ধৰ অকমানতে এইবিলাক মানে বেমাৰ হয়।
হয় বাৰু কথাটো শুনিছো মই বেলেগৰ কাণৰ পৰা।
অ'। মানে এই আমাৰ নৰ্মেল গৰুৰ নিচিনা নহয়।
উম।
সেইটো মানে অকণ তোমাৰ ধুনীয়াকৈ । খাটনি বেছি টাইমৰ মতে তুমি দাই ঘাঁহ দিব লাগিব দানা দিব লাগিব।
অ' পিছে ঘাঁহ চৰাবলৈ নিলে ভাল হ'ব নে ঘৰত আনি দিলে ভাল হ'ব।
তুমি এটা কাম কৰা। চৰাবলৈ নিলেটো সেয়া সেয়া সেয়া গৰু চৰুা গৰু নহয়।
অ'।
তুমি সিহঁত ঘৰতে পুহি কৰিব লাগিব।
অঁ অঁ!
তুমি ঘাটো ধৰ কি আনিলা আনি পেলাই তুমি ঘৰতে দিব লাগিব খাবলৈ।
এতিয়া ভাল হ'ব নহ।
অঁ!
উমঁ!
তাৰপিছতে আকৌ এনেকে তুমি বেজি মাৰিব লাগিব।
অঁ কেতিয়া কেতিয়া পিছে বেজি মাৰিব লাগিব।
তুমি বেজী তোমাৰ মাহে মাহে মা মা মাৰটো আছে মানে কম দামীত- সেইটো হ'লে মাহে মাহে মাৰিব লাগিব।
অঁ দামীটো হ'লে -
দামীটো হ'লে তোমাৰ তিনিমাহৰ মুৰে মুৰে মাৰিব লাগে।
অঁ হ'ব দামীটোকে অঁ ব্যৱহাৰ কৰিলে ভাল হ'ব ন।
অঁ দামীটো ব্যৱহাৰ কৰিলে ভালেই বাৰুকে
উমঁ!
তাকে তুমি আকৌ তাৰপিছত আকৌ গাখীৰ চাখীৰ- মম পনী চনী বনাই পেলাই তুমি বিক্ৰী কৰিব পাৰিবা।
অঁ পনীৰ তাপিছত- গাখীৰ হোটেল কেইখনমান যদি মিলাই ল'ব পাৰ তাতো ভাল হ'ব ন।
মোৰ হোটেল দুখ মান চিনাকি আছে বাৰু তাত।
অঁ পিছে তুমি কথাটো পাতিবা।
অঁ মই পাতি পেলে তোমাক কম দিয়া।
অঁ মানে পাঁচখন ছখন মান হোটেল যদি আমি- টাৰ্গেট কৰি মিলাই ল'ব যদি প তেতিয়া আমাৰ ভাল এটা ইনকামেই হ'ব।
অঁ অঁ!
উমঁ আৰু তোমাৰ গাখীৰৰ ব্যৱসায়টো অলপ ভালো আছে। প্ৰায়ভাগ মানে অঁ প্ৰায়ভাগ মানুহেই গাখীৰ খায়েই। আৰু গাখীৰ দেহৰ কাৰণে ভালো আমাৰ স্বাস্থ্যৰ কাৰণে।
স্বাস্থ্য কাৰণে ভালে অঁ।
উমঁ! পিছে এনেই ক কমন ক'ত পোৱা হ'ব চাগে?
গৰু। সেইফেলে দেৰগাঁও বজাৰ বুলি কোৱা এখন জেগা এটা আছে।
অঁ!
তাত তুমি কণমানত পাব পাৰা।
অহ-
ওলাবাচোন এদিন চাই আহিম গৈ।
পিছে চাৰিজনী পাঁচ জনী মান এনে কিমান মান পৰিব চাগে তোমাৰ মতে?
তোমাৰ তোমাৰ জাৰ্চি গৰুটো বহুত দাম।
অঁ!
তোমাৰ এজনী গৰু তোমাৰ চল্লিশ পঞ্চাশ হাজাৰ বেছি পৰিব।
অহ!
আ ষাঠি মান পৰিব।
অঁ!
তোমাৰ তিন লাখ তিন লাখচ। অঁ তিন লাখ চাৰে তিন লাখ মান ত যাবগৈ আঁ।
উমঁ হ'ব বপাৰঊূূউ সেইটো কথা নাই।
সেইটটো।
উমঁ ব্যৱসায়টোতো অলপ উন্নতি কৰিব পাৰিলে হ'ল এইেইটোতো।। যেনেকে সেইটোতো কৰি আছো উমঁ পিছে তোমাৰ এনেকুৱা- অলপ ইয়াৰ বিষয়ে অভিজ্ঞতা থকা কোনোবা চিনাকি আছে নেকি বাৰু ৰাখিব পাৰিব।
গৰু।
অঁ তাইক দম হোৱা চিষ্টেমৰ ৰাখি লম।
তেনেকুৱা লৰা এটা আছিলে।
উমঁ!
কেতিয়াবা আছেনে নাই বাৰু এতিয়া ঘৰত।
উমঁ!
সি মানে কাম এটা কাম এটাত সোময় কথা কৈ আছিলে।
অঁ!
কাণটোত যদি সি সোমাই গ'ল তেতিয়াহ'লে তাক পোৱাাতটো অসম্ভৱ।
অঁ!
যদি নাই সোমোৱা তেনেহ'লে সূমাব পাব পাৰা।
অহ-
সেয়া।
হ'লেও তুমি পিছে খবৰ কৰি চাবাচোনো ন।
এবাৰ মই সুধি চাম দিয়চোন।
উমঁ!
না।
অঁ হ'ব বাৰু। তুমি বাৰু হেৰি ফাৰ্মাচীত কেতিয়াবা জইন কৰিবা।
কেতিয়াবা মানে তোমাৰ ম আজি কেই তাৰিখ আজি তোমাৰ- ছয় তাৰিখ সাত তাৰিখ হ'লেই। দহ তাৰিখ মানৰ পৰা আৰম্ভ কৰি দিম ন-
উমঁ হ'ব দুদিন মান আহি পেলাই কামটো শিকি লবা।
অঁ দহ তাৰিখ মানৰ পৰা আৰম্ভ কৰিম আৰু তাৰপিছতে- পোন্ধৰ তাৰিখ মানৰ পৰা তোমাৰ কাম ষ্টাৰ্ট হৈ যাব আৰু ন-
অঁ অঁ- অঁ পিছে মই এইটো কামত ইমান এটা ব্যস্ত মানে নাথাকিম বাৰু - উপস্থিত এইটো তুমি মানে চম্ভালিব লাগিব হিচাপ চিচাপ ৰখাৰ পৰা- আজি কিমান কিমান গৈছে সেইটো ৰাখিবই লাগিব। কেতিয়াবা থাকিম বাৰু-
অঁ!
মানে এইটো মই গাখীৰ মানে অলপ- মাথাাতটো মাৰি আছো মানে হোটেল কেইখন মান পনীৰ বনোৱা মানুহ চাই আছো এনেকে-
অঁ!
তাৰপিছত গোহালি বনোৱা।
আচ্ছা।
এইকেইদিন মানে অলপ ব্যস্ত থাকিব লাগিবতো তাৰ ওপৰত-
অঁ!
কাম হৈ যোৱাৰ পিছত আমি দুটা একেলগে আকৌ আৰম্ভ কৰি দিম আকৌ-
আৰম্ভ কৰি দিম। অঁ অঁ ঠিকে আছে।
বাকী তুমি ভাল ভাবিছা বাৰু গৰু সেইটো কৰা।
উম পিছে কৈছে বাৰু বহুতৰ পৰা জানিছো মানে
অ
প্ৰাইভা মানে এইটো কৰাকে ভাল দিছে। ভৰিলে যে ভাল হ'ব পিছে কষ্টও হ'ব বাৰু
কষ্ট কণ হয় বাৰু এই ঘাঁহ চাহ খিনি অলপ কাটা কৰা।
অ অ সেইকাৰণে তাৰে কাৰণে এজন মানুহ লাগিছিল মানে
সেইটো অ তেনেকুৱা বঙা মানে বঙাল‌ পোৱালি।
উম
তেনেকুৱা বঙাল পোৱালি কেনেকবা যাবই লাগিব বিচাৰিবলে
ক'ত যাবা লাগিব চাগে?
এইফালে জেগা এটা আছে।
অ
চেলুপুৰ নে কি বুলি কয় জেগাটো?
অঁ,
তাত পাই মানে আজিকালি এইবিলাক মানে সৰু পোৱালিবিলাক আনাটো মানে অলপ মানে ৰি্কসি হয় নহ।
অ পিছে একে লাখি লৰা টত আছেম আৰু তাৰ ঘৰৰ পোৱালিৰ নিচিনাই ন।
আমাৰ ঘৰৰ পোৱালি নিচিনা আকৌ ৰাখিব লাগিব আকৌ স্কুল মানে তোমাৰ তেতিয়াহলে চিন্তা নাই বাৰু এই স্কুল চিস্কুল পঢ়াব লাগিব।
অ হ'ব বাৰু
হেয়া
উম। পিছে এতিয়া মানে তুমি এতিয়া কেতিয়া হেৰি ফ্ৰী থাকা।
ফ্ৰী মানে মই এতিয়াবাতো ফ্ৰী এই আছো।
অ তেনে কালি এপাক ওলাবা।
পোৱালিটোৰ ঘৰৰ পৰা আহিমগৈ ন।
অ পোৱালিটোও চাই আহিম আৰু জাৰ্চি গৰুও চাইহিমগে।
অ জাৰ্চি গৰু তোমাৰ কাইলে কি বাৰ কাইলৈ মগলবাৰ। তুমি শুক্ৰবাৰে যাব লাগিব জাৰ্চি গৰু চাবৰ হলে।
অ',
কাইলেতো নোলাব।
অ',
শুক্ৰবাৰহে ওলাব লাগিব।
অ' পিছে কালি পোৱালিটোকে চাই আহিমগে আৰু ন।
কাইলে পোৱালিটোকে চাই আহিম গৈ। তাৰপিছতে শুক্ৰবাৰ দিনাখন মোৰ লগতে ওলাবা।
অ'।
পইচা পালে মানে ময়ো এটা লৈ আহিম জাৰ্চি গৰু।
হ'ব তুমি আমি এইটো কৰিমে আৰু মিলাই লম আৰু এইটো।
অ',
উম, পিছে গাড়ী এখন ভাড়া কৰিব লাগিব নহয়।
তাকে এখন গাড়ীতটো নাহিব চাৰি পাঁচজনী।
বুলেৰোখন হব নেকি ন?
বোলেৰুখন দুখন বলেৰু লাগিব আৰু মানে জাৰ্চি গৰু বিলাক ডাঙৰ ডাঙৰ থাকে ন?
অঁ'
দুখন বলেৰু লাগিবই।
অ' বিশেষ চিনাকি আছে নেকি বাৰু তেনেকে?
তেনেকুৱা চিনাকী নাই বাৰতে।
উম, হ'লেও তুমি এখন চাবা এখন মই চাম।
অঁ' ঠিক আছে বাৰু তে কিবা কিবা এটা কৰিব লাগিব ৰখা।
অঁ, পিছে কেতিয়া শুক্ৰবাৰে যাম ন?
শুকুৰবাৰ অঁ' শুকুৰবাৰে যাম অঁ'।
অঁ' তেনে ঠিক আছে দিয়া।